হেল্ল' চওঁ হেল্ল'
কওক কওক শুনি আছোঁ আপুনি কৈ দিয়ক ক'ত আছে আপুনি এতিয়া
যাবা নেকি?
অ' খোজ কাঢ়িব গলে ভালে স্বাস্থ্যৰ কাৰণেও ভাল আৰু নিজৰো মানে ভাল লাগে গতিকে অলপমান গধূলি বটাহ খালে ভাল লাগে
যাম দে অলপ খোজ কঢ়িব যাম। অলপ মালিক চাৰিআলিৰ পৰা বজাৰৰ, কৰি আহিম।
অ' অ' অ' সেইটোতো ভালেই আৰু বেছি ভাল অলপ
খোজ কাঢ়ি আহ যোৱা কৰিম লাগে যাওঁতেও খোজকাঢ়ি আহতো তেওঁ খোজকাঢ়ি আহিম। অলপ ফল মুলো কিনিব আছে।
অ' একেলগে গোটেই খিনি হব
অ' ফলমূল কিনবা আছে আৰু এইফালে সেইবিলাক ন মানুহ বিলাক সাধু সন্যাসী বিলাক ৰাস্তাতে কিও ন কৰি আছে নহয়। সেইবিলাক অলম চাইলো, যাবা নে?
অ' অলপ ফুৰিবৰ কাৰণে, যাব পাৰিম তেনেকে একো নহয়।
অ' দে ওলাবা তেতিয়াহ'লে। কেইটা বজাত যাবা পাৰিবা?
এই গধূলি চাৰে ছয়টা মানত গ'লে ভাল হ'ব নেকি?
অ'।
অ' কাৰণ ঘৰৰ কিছু কাম আছে মানে, গধূলি সময়ৰ কামখিনি অলপ কৰি পেলাই যাম আৰু।
উম, উম। হ'ব দিয়া উলাবা। তুমি কি বজাৰ কৰিবা, বজাৰ কৰিবা নে কিবা?
মানে মোৰো আছে, অলপ চাহ চবজিওঁ ল'ব লগা আছে সেইখিনিও ল'ব লাগিব। আৰু অলপ পাৰিলে ময়ো ফল-মূলে ল'ব লাগে। সেইখিনিও একেবাৰে যোৱাতে আৰু হৈ যাব সেইখিনিও কৰি আনিম আৰু।
মোৰ কিন্তু অলপ হেৰি হ'ব দেৰি হ'ব, খোজ কাঢ়ি অহা-যোৱা কৰিম ন আৰু বজাৰত অলপ মেডিচিনো লব লাগে। আছে কাম, বহুত খিনি আছে। সময় ল'ব লাগিব অলপ।
অ' একো নহয়, অলপ আজি। ফ্ৰী ঘূৰাৰ নিচিনা ঘূৰিম আৰু একো নহয়। ভালে লাগিব, যাৰ যি ইচ্ছা অ বস্ত। বস্তুখিনি ল'বও পাৰিম, ঘূৰিব পাৰিম অ, সাধু অন্য কি খিনিকো চাব পাৰিম। ভাল লাগিব সেইটোৱয়ে।
ইফালে সিফালে যাম কামাখ্যা ষ্টেশচন যাম।
অহ।
তাৰপিছত পাণ্ডুপুৰটত যাম।
অ'।
আৰু সেইখিনি জোগাতে অলপ ঘূৰি ফুৰি এনেকে আহিম আৰু।
অ -অ -অ।
খোজকাঢ়ি যাম কিন্তু।
অ' খোজকাঢ়ি যাব পাৰিম মোৰ খোজ কঢ়া। কাহ আছে। স্কুল। গ'লে কেতিয়াবা মাজে-সময়ে খোজ কাঢ়ি যাব লগা হয়। হয় নে সেনেকে অভ্যাস। আছে। ল'ৰাটোক ল'ৰাটোক স্কুল গ'লে মানে লৈ গলে কেতিয়াবা সেনেকে খোজকাঢ়ো আৰু ৰাতিপুৱা ভাগটোত।
এ যাওঁতে আজি খোজ কাঢ়িব যাওঁতে ল'ৰাটোক লৈ যাব নোৱাৰা তাই অলপ দেৰি হ'ব ন ঘৰত।
না তাক তক আজি লৈ নায যাম।
সি আৰু এ ভৰি বিষা বুলি ক'ব ঘৰত আহাও কৰিব আমি এ চিংগল চিংগল মানে গ'লে ভাল আৰু।
অ' নাই সেনেকে সেনেকে যাম তাক লৈ নাযাম অ' অ' অ' অ'
আৰু লৰাটো লৈ যাইছিলে আৰু সি আহো আহো কৰিব আমাৰ। চাহ নহ'বো সেইবিলাক।
অহ সিয়াক লৈ নাযাওঁ। বেলেগ এদিন তাক লৈ যাম আৰু গাড়ীত লৈ যাম আৰু সনেকে তাকো অলপ কেতিয়াবা দেখাই আনিম আৰু এইকেইদিনৰ ভিতৰতে আজি আমি দুজনে যাম আৰু লগত কোনোবা গ'লে আৰু বেলেগ ভালো লয়। লগ লাগি বহু তে।
এ বেলেগকোনে যাবা আৰু বেলেগক ক'ত লগ ধৰিব না। আমি লগ নধৰো আৰু আমি দুজনে যামওঁ।
অঁ।
আগতে। এইবিলাক চাই আহিলোঁ চাই লাষ্টত বজাৰখিনি কৰিম পাছত দ চাৰ পিছত। বজাৰ কৰিম। অলাম ফাল মূল আনিম। অঁ। ফাৰ্মাচিটি যাব লগা আছে। আৰু হেৰিতটো যাব লগা আছে এই কচমেটিকৰ দোকানত তাতে অলপমান কিবা- কিবি লব আছে।
এই ময়ো এই ল'ৰাটোৰ কাৰণে অলপমান বাদাম সি ভাল পায় তাৰোপৰি বুট- বুট ভাজি খাই ভাল পায়, সেইখিনি অলপমান লৈ আহিম আৰু সি সেইখিনি খাই ভাল পায়। বাদামটো বেছি ভাল পায়।
অ' যি ভাল পা তাকে খুৱালে হ'ল আৰু।
অঁ। বাকী আৰু আপুনি আৰু কৰবাত যোৱাৰ কাৰণে হেৰি কৰিছে নেকি?
নহয় আজি যাৱ কাৰণে সুধিছো যাম বেলেগ দিনা ওপৰত যাম। মা কামাখ্যাৰ নামত মায়ে যদি লৈ যায় যাম আৰু। হেৰি তাৰিখে যাবা পাৰো, পঁচিশ। ছাব্বিশ তাৰিখে।
অ।
হয়টো চোৱা, ভাঙাৰ পিছতো যাব পাৰোঁ। তেতিয়া অলপ মানুহ কম হ'ব। এনেটো গেটত পৰা খোজ কাঢ়ি যাব লাগে হয় ন
অ' অ' অ' অ'।
কালিৰ পৰা খোজকাঢ়ি যাব লাগিব। গেটৰ
অ' অ' গাড়ী-গাড়ী যাব নিদিয়ে, কামে
গাড়ী যাব নিদিয়ে, খালি ভৰি যাব লাগিব। পৰক। মাম মাৰ ঘৰ ওচৰত।
ভালে।
তেন্তে এতিয়া আৰু হেৰি নিব নোৱাৰি আৰু। সৰু লৰা ছোৱালী নিব নোৱাৰি। সিহঁতে খোজ কাঢ়িব নোৱাৰে নহয় ন, উম গৰম। বহুত।
উম, বাকী অ এনে মানে আপুনি এই পদিনাৰ হেৰিটো খাই পাইছেনে নাই? এই অ পদিনা।
হয় কচোন?
পদিনা বত বতি মানে চাটনি বনায়। এনেকৈ খালে তাৰে লগত অলপমান টেঙা দিলে। খাই ভাল লাগে। সেইটো বত
পদছ অ পদিনা চাতনি।
অ চাতনি খায়। অ কেছা চাটনিটো খাই আগত বা ভাল লাগে। মানে মাৰ কেতিয়াবা বমি হ'লেও হয়। খাব পাৰি বমিত কুগন্ধ হয় বুলি কয়। আৰু
পাইছো মই বনাও তো এইবিলাক চাটনি
অ আৰু নৰসিংহ খাইছে ন নাই?
নৰসিংহৰে মাছেদি আঞ্জা বনাই খাওঁ
এইবিলাক ভাল আৰু ভেদাইলতাটো খাইছেনে নাই?
ভেদাইলতা আহ, ভেদাইলতা পেছ কৰি ৰসটো দি আঞ্জা বনাই খাও
অ, এনে কেচাই চাটনি বনাই
মানিমুনিৰ পাত গঞ্চনা বিলাক বুতি কেনে ৰক্ত দ মাছেদি
অ, অ
চনাকি চিনি পোৱা?
অঁ পাৰো। সৰু সৰু কচু সেইটো এটা কচুৰ নিচিনাই সৰু।
অঁ, অঁ। এইটো কিন্তু বতি কিনে ৰসটো, চাটনিও খায়।
অ' ভাল লাগে, আহ ভাল লাগে, আহ ধুনীয়া। এইবিলাখান খালে ভাল লাগে
এই ক'লা কচু যে আছে নীলকচু কলা কচু সেইবিলাক এ এই
নীল কচুৰ চাটনি বনাই খাই পাইছেনে নাই? আলু যিটো ওপৰৰ ওপৰৰ ওপৰৰ কোমল অং
নাই নাই
নাই তো সেনেকুৱাকে মানে নাই গলত নধৰাও এজাত আছে গলত নধৰাতো মানে খাব পাৰি কেঁচাই কেচাই উম মানে পাতত পিহি লৈ সেনেকে
নাই খাইছো ভাজি খাইছো কচু কলা কচু, নীল কচু তেজ তেজটো চাফা কৰে শৰীৰ যিটো চাফা কৰে।
অ' কলা অ' কলাকচু এই যে কোমল কোমল পাত বিলাখান যে ওলাই সেই পাতটো খাই পাইছে ন কল পাতত
নাই অও অ', অ', অ'। অ' কলপাতত দি পুৰি কেনে।
অ' সেইটোতো আৰু আপুনি এ মা মানে সৰু সৰু মাছ অ' কচু ঠুৰি অ'। অ'। এ সেইটো উম সেইটো অ' মাছ মাছ খোৱা যেন লাগে। ভাল লাগে সেইটো খাই।
তা একেলগে সৰু মাছো দে কিছুমানে সৰু মাছো দে কিছুমানে তাতে একেলগে কচুৰ লগত। তাতে দিব লাগে নেহৰু জলকীয়া পিয়াজ চবখিনি দি কেনে পুৰি পুৰি কেনে আকৌ ত'ত সানি বাপ পাও ইমান ভাল লাগে। খাই বেলেগ তিপ্তী দিলে।
অ অ অ সেইটোৱে বেষ্ট মাছ মাং স খালে মানুহৰ শৰীৰৰ কিছুমানৰ হেৰি অপকাৰ হয় যেনে লাগে। এইবিলাহান মানে খালে তেজ চেজ আহে ভালহে। মাছ মাংসই মানে মছলাটো বেছি থাকিলে অলপমান অসুবিধা লাগে গেছ প্ৰম হয় অ সেইটো ভাল।
মচলা নালাগে এইবিলাকত।
উ বি আহ বিনা মচলাই খাব পাৰি।
গছত আৰু কি শিকাবা শিকোৱাচোন মইতো বহুত কথা নাজানো।
শিকাবলগীয়া আছ তে আৰু কেতিয়াবা হঠাৎ আহে কেতিয়াবা আৰু অলপমান মানে অসুবিধা লাগে সেনেকুৱা হৈ আছে ৰব। ময়ো জানিবলগীয়া আছে আপোনাৰ পৰা ময়ো ক'বলগীয়া আছে। কিন্তু এতিয়া দেখোন ওলাবই পৰা নাই আ পাতে গজা আপুনি খাই পাইছেনে নাই? পাতে গজা অ পতে গজাৰ তোৰ চৰ্বত বনাই খাব পাৰি না সেইটোও এটা ভাল না। এইটো এ ৰসটো উলিয়াই মানে পেটৰ কাৰণে ভাল পেচাবৰ কাৰণে ভাল সেইটো উলিয়াই খালে অকণমান নামাত্ৰ নিমখ দিব লাগে নিমখ দিলে সেইটো একগিলাচ পানীৰ লগত ৰসটো মিহলাই খালে
সেই পাতে কজা পাতটো বোলে সেই গোল পাটটো কাৰণে ভাল পাত তৰে
অ' অ' অ' খালী পেটত খাব লাগিব সূৰ্য উদয় নোহোৱাৰ আগত। খালে আৰু বেছি বেছি ভাল সেইটো উপকাৰী হয় বুলি কয়, অ' স
পাত গজা পাত। পাতৰ পৰা পো খালি। এতিয়া আহে ন।
অ' পাত পাত এটা পেলাই থলে, তাৰ চাইডে - চাইডে। পোখা ওলাই, তাৰ পৰাই গজালি মেলি আৰু পাত। হয়, গছ হয় সেয়াই আৰু। সেইকাৰণে তাৰ নাম পাতেগজা পা গছৰ পৰা হয় কাৰণে, পাত পাত পেলাই থলে শিপা আহিব পুলি হব। আৰু আপুনি আৰু কিবা আছে নেকি মানে, কৰবাত যোৱাৰ প্ৰগ্ৰেম?
উম, আজিতো বজাৰতে গ'লো আৰু ক'ত যাম, আৰু বেলেগত বেলেগ দিনা যাম দিয়া। অ তুমি হেৰি কৰিবা। ক'ত যোৱা এইটো নিজে বিচাৰ কৰিছে বা ক'ত যোৱা হয়।
আহ আজি যাই আহো সাধু-সন্ন্যাসী চাই বজাৰ কৰি আজি আজি আহি চাওঁ। তাৰপিছত আৰু এইকেইদিন আৰু ফুৰা এ হ'ব বেছি ভাগ, সাধু সন্ন্যাসী চোৱা, নে চিনাই হ'ব যিহেতু আহ, কামাখ্যা মাৰ ওচৰত, এ মানে যিহে তো তাৰ মানে।
উম উম ৰাস্তাত বহুত ভিন্ন,